অঁ!
কি কৰিছা?
এয়া শুই আছো। তুমি?
আছো এনেই ইমানদিনৰ মূৰত মনত পৰিলে মোৰ মোলে
অ তাকেই তো কি কবা তুমিও ফোন নকৰা আৰু সেইকাৰণে ময়ো কৰা নাই
বিজি মানুহ তুমিহে?
তাকেইেতো এ বহুত বিজি হৈ গলো এইকেইদিন সেইকাৰণে আৰু নকৰিলো
কিয় কি বিজি কৰিলা ছাগলী-টাগলী কিবা কৰিলা গে নেকি?
অ ছাগলী তাগলী বিক্ৰী কৰিলো যে তাতেই লাগি আছো আৰু
কিমান পালা?
পালো বিশ হাজাৰ মান।
বাহ! ধনিমানুহ ভাই।
উম।
দিবাচোন কিবা এটা ধাৰলেকে।
অ ধাৰত দিব নোৱাৰো, মই মানে আৰু এটা বিজনেচ কৰিম বুলি ভাবিছো।
বা কি বা?
এয়া মূৰ্গী ফাৰ্ম। মানে ফাৰ্ম নবনাও আৰু ঘৰতে ৰাখিম। মূৰ্গী দহ জনী মান আনিম।
আচ্ছা।
তাৰপিছত আৰু ঘৰতে ৰাখি কৰি বিক্ৰী কৰিম, পিছত আৰু ডাঙৰ হোৱা পিছত।
বিক্ৰী মূৰ্গি দিম চিম পাৰিলে ক'বা।
হাঁ?
ডিম চিম পাৰিলে কবা বোলো।
অ হ'ব বাৰু এতিয়াই নাপাৰিব নহয় এতিয়া সৰু হৈ আছে ন ডাঙৰ হলে মানে পাৰিব আৰু।
বিকি কৰিম দেই?
অ।
মূৰ্গী লাগিলেও ক'বা বাৰু পিছত। ডাঙৰ হোৱাৰ পিছত কম দিয়া খবৰ দিম আৰু। খবৰ খাতি কেনেকুৱা?
আছো আৰু নমৰি জীয়াই।
অ ঠিকেই আছে নমৰিলা যে আকৌ।
তুমি আশীৰ্বাদ দি আছিলা কাৰণে নমৰিলো।
অঁহ সেইটোয়েইেতটো কথা।
সেইটোৱে। অঁহহ। ভাত খালো যিহে গৰম ডাল দিছে, কি খাম নাখাও লাগিছে।
অ আমাৰ আজি আগবেলা ৰ'দ দিছে পুৰা তাৰপিছত বৰষুণ। কি কবা আৰু বতৰৰ মহিমা ধৰিবই নোৱাৰি।
আমাৰটো বৰষুণৰ ব তো নাই বতাহ
অ আজিহে অলপ ভাল হৈছে আৰু বৰষুণ যাক দি ঠাণ্ডা ঠাণ্ডা হৈছে অকমান। এনেকে ইমান গৰম। থাকিবই নোৱাৰি কলেকো, ক'তো যাবও নোৱাৰি। ফেনৰ তলত থাকিও কামেই নাই।
ফেনৰ তলত থাকি কিমান দেৰি
হাঁ?
কিমাননো থাকিবা ফেনৰ তলত।
তাকেতো আৰু বেছিহে গৰম লাগে।
ফেনৰ বতাটো গৰম গৰমেহে অহা হৈছে আজিকালি।
অঁহ। সেইটোৱে আৰু এচি এটাহে লগাব লাগিব যেন পাইছো আৰু।
উম
বাকী ভালেই ঘৰত চবৰে
ঘৰত ভালেই চবৰে ভালেই ভালেই ভালেই ভালেই
অ ঠিকেই আছে ফুৰিবলৈ নোযোৱা নেকি
ফুৰিবলে নাজাং জুলাইত মন নাই যাবলৈ
অ
তুমি যাবা
অ যাম ভাবিছোঁ
ক'ত ক'ত যাবা
এ ফুৰিব নহয় মন্দিৰলৈ যাম
বা কোন মন্দিৰ ও
হা
কোন মন্দিৰ
এ ঢেকীয়াজুলিত
ঢেঁকীয়াজুলি ফালে এটা মন্দিৰ অপেনিং হৈছে যে নতুনকৈ
আহ মহে কামুৰিছে
অ তালৈকে যাম মন্দিৰত হা হাৰ্ক ঢ
দেখিছোঁ বোলো
অ কিহত দেখিছা গৈছা নেকি
নাই ফটো
অ ফটো ধুনীয়া আছে মন্দিৰটো
উম
ভিতৰতো প্ৰাকৰ দৰে
অ উম হো হো হো
আছে বহুত
বহুত বহুত কি কবা আও বাকী আজি ভাত পানী কি খালা
ভাত পানী মাংস দি
ধনী মানু্হ ভাই
অ তুমি কিহৰ লগত খালা
অ দালি
দালি অ
এয়া ভ বামৰ মহে কামুৰিছে জানানে ফিল্ডলৈ আহিছো
অ মই এতিয়া দোকানলৈহে যাম মম' খাবলৈ
উম অকলে অকলে ন
অ আহি যাবা তুমিও
হ'ব হ'ব এনেকে কলে নাযাওঁ মই
অ হয় নেকি আহিবা দিয়া আহিবা খুৱাই দিম এক প্লেট চিকেন খাবা নে ভেজ খাবা
নেখাওঁ চিকেনে খাওঁ
অ ইয়াত মানে বহুত ধুনীয়াকে বনাই মম' চাওমিনো বনাই ধুনীয়াই
উম
তাকে এতিয়া যাম খাবলৈ
ম প মছ্
তুমিও আহা যদি আহিবা পইচা পাতি লৈ
পইচা-পাতি আকৌ মই লৈ যাবলৈ আছে হে কি কথা যে ম থা অ কৃষ্ণ
হা হা
ইমান চিকতা হব ইমান চিকতা হব নাপায় বুইছা
এহ মোৰ তাৰ মানে বেছি নাই ছিক্সটিয়ে আছে অকল মোৰ ভাগৰ হ'বহে
আই অ দেহি আৰু কিবা
এ তোমাক বেলেগ এদিন খুৱাম দিয়া আৰু ন
হয় হয় হয় হয় হয়
উম এ হেৰি কি বুলি কয় মুৰ্গী বেছি পাম নহয় তেতিয়াই খোৱাম আৰু
মুৰ্গী বেছি পেলাই মোক
কালি উম উম আনিলো দহ জনী তাৰ পিছত এতিয়া দানা চানা দি থৈ আহিছো তাৰ পিছত ডাঙৰ এ ডাঙৰ হব হলে মানে বিক্ৰী কৰিম আৰু
অ কে
তাৰ পিছত তেতিয়াই কম দিয়া আৰু তোমাক মম' খুৱাম বুলি এতিয়া আকৌ দানা চানা আনোতে যাব নহয় পইচা পাতি
হয় হয়
তুমি নকৰা নেকি বিজনেছ
মই দোকানখন অপেনিং কৰিলো নহয় আই
আঊহ কি দোকান খুলিলা পিছে
মই কৈছিলো দেখোন জৌটা দোকান খুলিম বুলি
হা হা
জোতাৰ দোকান খুলিম বুলি
অ জোতাৰ
বছ
অকল বইজৰ নে গাৰ্লছৰো আছে
কাজ
হা, হা?
গাজ
অহ তেনে লোকেচনটো পঠিয়াই দিবা, যাম।
অ তে আহিবা। তুমি ডিছকাউণ্ট নোপোৱা, কিয় কোৱাচোন? তুমি ছিকটা যে মস্ত।
এই দিবই লাগিব ডিছকাউণ্ট।
নিদো মই।
দোকানৰ পৰা লৈ আহিম আও।
বেলেগ দোকানত চাম তোমাৰ।
য'ত ডিছকাউণ্ট দিব তাতে যাম।
বাহ।
ইমান টকা নাই যে একে পইচা ইমান এসোপা দি আনিবলে।
বিছ হাজাৰ, দুই হাজাৰ টকা পাই পেলাই পইছা নাই বুলি কলে বিছ হাজাৰ টকা পাই পেলাই এতিয়া পইছা নাই বুলি
উম, সেইটো মুৰ্গী কিনিলো। উ, তাৰ পিছত দানা আনিলো। সেইবোৰতে
বিছ হাজাৰকে তুমি দানা পানী অনা নাই দিয়া, ফকতিয়া।
কিয়নো নাই অনা, লাগিবইটো দানা-পানী। একেবাৰে মই তিনি মাহৰ কাৰণে লৈ আহিছো।
পিছত পইচা পাতি নাথাকিব পাৰে। আকৌ কাপোৰ-কানি কিনিলো নহয়।
জানোটো তুমি কি কি কিনিবা হয়, হয়, কৃষ্ণ।
হ'ব বাৰু, লোকেচনটো পঠিয়াই দিবা।
কিয় দোকানলৈ আহিবা।
অ' দোকানলৈ যাম আকৌ। অকল জোতাৰে নে আৰু কিবা বেলেগ বস্তু ৰাখিছা।
অকল জোতায়ে বৰ্তমান। উ, তোমাৰ মানুহজনৰ লগত আহিবা।
হ হ'ব বাৰু।
তেতিয়া মানে ভাল হ'ব।
উম, দেখা যাব আৰু তেতিয়া কি হয়?
হয়, হয়।
সদায় খোলা থাকে নে কি?
ডেইলী, ডেইলী।
ডেইলি? কেইটা বজাৰ পৰা খোলা আকৌ?
আমা নটা।
নটা, ৰাতিপুৱা ন? আৰু ৰাতি কেইটালে?
ৰাতি নটা। আঠটা, নটাত বন্ধ কৰি দিওঁ আৰু।
অ, অ তেতিয়াহলে আবেলিয়ে যাব লাগিব আৰু যদি সময় হয়। কালি মান যাম দিয়া। হয়।
হব কাইলৈ লগ পাম।
অ' ঠিক আছে, হ'ব দিয়া।
বাই, বাই।
বাই বাই।